হয় নমস্কাৰ।
হেল্ল' হেল্ল' অ মাত মাত শুনিছে নে নাই?
হয় হয়।
অ আপোনাৰ ঘৰ ক'ত আছিলে?
মোৰ ঘৰ আছিল গোচাই গাঁও।
গোসাই গাঁও। শ্বৰি ফুল ইছলাম হয় নেকি আকৌ
হা হা
শ্বৰি ফুল ইছলাম হয় নেকি?
নহয় নহয় চৰিফুল নহয় চৰিফুল নহয়।
অ ঠিক আছে নহয় এটা চেখাৱত আছে তাৰ নাম আকৌ শ্বৰি ফুল ইছলাম সেইকাৰণে সুধিলো।
নাই নাই চেখোৱাত চেখোৱাত হুছে নাই চৰিফুল নহয়।
অ ঠিক আছে আজি আমি কিহৰ বিষয়ে কথা পাতিব পাৰো ভ্ৰমণ খাদ এটো
মানে দিনটোতো গৰমে না বহুত আজি কেইদিনমান হ'ল খাদ্যৰ বিষয়ে কোৱা যাক
খাদ্য আচ্ছা উম ঠিক আছে হেৰি ৰাতি
ৰাতিপুৱা মই খালো ৰুটি খালো
ৰুটি অ ৰুটি বাৰু ভাল স্বাস্থ্যৰ কাৰণে চুগাৰ পেচেন বিলাকক বেছিকে ৰুটিয়ে খাব দিয়ে
হয় হয়।
উম আৰু দুপৰীয়া কি খালে?
দুপৰীয়া নাই খোৱা একো খোৱা নাই পানীয়ে খালোঁ।
অহ এতিয়ালকে খোৱাই নাই অহ বাকী আপুনি এনেকুৱা কালচাৰেল খানাবিলাক খাই পাইছে কেতিয়াবা? অসমীয়া কালচাৰ।
অসমীয়া কালচাৰ মানে খাইছোঁ আমাৰ তাৰমানে ঘৰতে ধৰক মোৰ খোৱা খাদ্যবিলাক অলপ বেলেগতো মানে মই পৰা সপ্তাহ তাৰমানে ঘৰৰ বস্তুৱে খাওঁ মানে যিটো শাক মানে সেউজীয়া শাক পাচলি। সেইটো ঘৰত ঘৰতে খাওঁ মই নিজে হাতে খেতি কৰা
অহ।
ধৰক মাছ বা মাংসটো অলপ কেতিয়াবা আলহি চাহলী আহিলে বাহিৰৰ পৰা ল'ব লগা হয়। বাকী ধৰক শাক শাক চবজি বিলাক মই ঘৰতে থওঁ ঘৰৰে খাওঁ।
অহ চে নীলা চবজি য়ে খাব লাগে।
হয় অৰ্গেনিক যিটো মানে গোবৰ সাৰ বা কেঁচু সাৰ সেইটো দি বনোৱা আছে।
আজিকালি পেষ্টিচাইড বিলাক বহুত বেছি ইউজ হৈ আছে। ছে মানে প্ৰদাকচন বঢ়াবলে। সেইবিলাক খাই দিলে আকৌ সেইকাৰণে মানুহ আজিকালি বেমাৰ হৈ যায়। চাব ইয়াং ইয়াং যিবিলাক যুৱক মানুহ সেইবিলাকো বহুত বেমাৰ হয়। হয় আগত কিন্তু তেনেকুৱা নাছিল।
নাছিল নাছিল।
চব বস্তু প্ৰষ্টিচাইড মানে মাছ প্ৰদাকচন বহুত বেছিকে প্ৰদাকচন তাহাতে বহুত বেছিকে পেষ্টিচাইড ইউজ কৰি দিছে, সেইটো কৰা কাৰণে বহুত মানুহ মানে নানা ধৰণৰ বেমাৰ হৈছে। লিভাৰ, কিড কিডনি দেমেজ হৈ গৈছে উম।
আজিকালিতো ধৰক মেক্সিমাম আমি যদি হস্পিটেলত যাওঁ কেতিয়াবা মেক্সিমাম বেমাৰে ধৰক আজিকালি মানে যিবিলাক আমি শুনা নাই বা দেখা নাই হয় খাদ্যৰ পৰাই হৈ আছে ফেটি লিভাৰ
অহ।
প্ৰব্লেম বা ডাইবেটিছ ফ্ৰেৱেৰ গেছৰ প্ৰব্লেম হয় আজিকালি মানে এইবিলাক বস্তুৱেই মানে আমি মানে সচৰাচৰ দেখা পোৱা হয় এই।
উম
এইটো একচুৱেলি খোৱা খাদ্যৰ কাৰণেই হয়।
উম কিবা আপোনাৰ ফেভাৰট খানা কোনটো হয়?
মোৰ ফেভাৰট মোৰ ফেভাৰট খানা তোৰ হল' এক্সলি মই তাৰ মানে মানে মাহত মোটামুটি মেক্সিমাম দিনকেইটা মই নিৰামিষে খাওঁ।
আচ্ছা।
মানে ঘৰত উৎপাদন কৰা বস্তুবিলাক মেক্সিমাম আৰু এনে খোৱাত ধৰক ফেভাৰেট বুলি ক'লে আপোনাৰ মাছটোৱে খাওঁ। বেছি নদীৰ মাছ।
মোৰ ময়ো নিৰামিষে ভাল পাও, নিৰামিষত মোক আকৌ হেৰি ভাল লাগে, কিবাটো শাক -চবজি সেইবিলাক, পিছত আৰু চয়াবিন খাব পাৰে, চয়াবিনত বহুত প্ৰটিন আছে হাই লেভেলত। প্ৰটিন আছে মই ফাৰ্ষ্ট টাইম। বাকী নৰ্থ ইষ্টৰ এ বেলেগ কিবা খানাবিলাক ট্ৰাই কৰিছে নেকি?
নৰ্থ ইষ্টত মানে এনে ধৰক মই
আপুনি যে কলে অলপ আগত অসমীয়া মানে খানা যিটো সেইটো আপোনাৰ তাৰমানে খাওঁ কেতিয়াবা খাওঁ মানে ৰেগুলাৰটো খোৱা নহয় বাহিৰত ধৰক বাহিৰত যেতিয়া যাওঁ তেতিয়া খোৱা হয় আৰু ধৰক ঘৰতো কিছুমান বস্তু বনাই খাব পাৰি বা বনাই খাওঁ আমি ধৰক আপোনাৰ এই কচু যে আছে কচুৰ ঠাৰিটো আছে। কচুৰ মহি মহিটো আছে, কচুৰ পাতটো আছে। সেইবোৰ খাব পাৰি, আমি যিহেতু গাওঁত থাকোঁ সেইবোৰ বস্তুটো আমাৰ স্কুল সন্মুখতে আমি পাও না। এইবিলাক খাব পাৰি, এইবিলাক তাৰমানে আপোনাৰ হেমুখ মানে হিমোগ্ল'বিনৰ কাৰণে ভাল কচুটো
বাকী যদি আপুনি বেলেগ কালচাৰৰ কিবা বস্তু মানে এনে খাব যদি মন আছে আপুনি কোনটো কালচাৰৰ মানে কাল চাৰৰ খানাটো খাব বিচাৰিব?
মইতো অসমীয়া -অসমীয়া যিবিলাক খাই
অ, নাই মানে আমাৰ অসমীয়া কালচাৰৰ বাহিৰে যদি ক'বাত মানে ভ্ৰমণ কৰিব যায় বা এনেও যদি যায় মানে কিবা এনেকুৱা খানা আছে নেকি আপোনাৰ মনত মই এইটো কেতিয়াবা হ'লে এবাৰ হলেও ট্ৰাই কৰিম? তেনেকুৱা।
একচুৱেলি নেপালত গৈছিলোঁ।
অ
হয় নেপালৰ খোৱাটো আপোনাৰ তাৰমানে একচুৱেলি মানে বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ মানে মেনু থাকে তো
অ অ বুজি পাইছোঁ
আপোনাৰ নাগালেণ্ডতো গ'লোঁ এবাৰ মানে তেখেতসকলৰ খোৱাটো অলপ বেলেগ মানে একদম মানে মানে গৰম পানীত তেনেকুৱা আমি হয়।
জাগা ভেদে মানে খানাবিলাক বেলেগ বেলেগ হয়, মই এতিয়া দক্ষিণ ভাৰতত আছো। ইয়াত তাহাতি মছলা যু ত খানাই বেছি খায়, চব খানাতে মচলা দিওঁ কিন্তু যেতিয়া মই উত্তৰ পূৱত আছিলো তাহাঁতে আকৌ মছলা নোহোৱা বইলহে ভাল পায়, সিদ্ধ হে হে আকৌ আপুনি নেপালত গলে তাত চাগে বেলেগ হয়।
নাই নেপালতো আপোনাৰ ছেম মছলা পাতি অলপ কম খায় তাৰমানে একচুৱেলি মই হিলছ এৰিয়া মানে যিমান চাইছোঁ মই মেঘালয় গৈছিলোঁ, নাগালেণ্ড গৈছিলোঁ আপোনাৰ এইফালে নেপাল গৈছিলোঁ। ইফালে ভূটানো গৈছিলো, ত চাৰিটা জাগাৰ চাৰিটা পৰিৱেশ। মানে এটা বস্তু মিল আছে মই চালোঁ। তাৰমানে একচুৱেলি সিহঁতে যিটো খায় সেইটো ঠিক মানে নেচাৰেল যিটো মানে পানীত আপুনি যে ক'লে অলপ আগত পানীত অলপ ভাপ দি কিনা, সেইবিলাক বস্তুৱেই মানে সিহঁতে খাই আৰু একচুৱেলি মই চালোঁ। তাৰে মানুহবিলাকৰ মানে যিটো স্বাস্থ্য, স্বাস্থ্যবিলাকত ঠিক আছে।
উম।
এনে যদি আপুনি পৰ্যবেক্ষণ কৰে গম পাব নিশ্চয়।
উম।
মানে হেল্দি হেল্দি খানা খায়। বাছ বেকি বা, মানে এনেই বেছি ধৰক মচলা বা তেলজাতীয় বস্তু খুব কম খায়।
উম। বাকী আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যদি ক'বাত মানে যাব বিচাৰে কোনটো কান্ট্ৰী - যাব মানে ইচপেছিয়েলি খানাৰ কাৰণে? এইটো কানট্ৰিত যদি মই কেতিয়াবা যাওঁ, মই খানাটো মানে এবাৰ হ'লেও ট্ৰাই কৰিম এনেকুৱা কিবা।
বাহিৰত যোৱাৰ মানে কি বাহিৰত গ'লে, মোটামুটি ধৰক প্লান পৰিকল্পনা কৰি আছোঁ, বাংলাদেশ যদি যাব পাৰো এবাৰ বাংলাদেশৰ পৰিৱেশটো তাৰমানে অলপ চাব পাৰি।
মানে খানা কিবা স্পেচিফিক আছে নেকি। নহয় এবাৰ গ'লে মানে এইটো এবাৰ ট্ৰাই কৰিম মানে।
আছে আছে আছে কিবা কিবি আছে। আপোনাৰ এই- মানে হোটেলবিলাকত আমি যেতিয়া মোবাইল চাওঁ, তেতিয়া দেখা পাওঁতো,
অ, মই বাংলাদেশ যদি যাওঁ কেতিয়াবা মই, তাত মিছা মাছ বুলি যে কয়, আমাৰ ইয়াত ইছা মাছ বুলি কয় যে, এইটো সাগৰৰ- বহুত ডাঙৰ ডাঙৰ পায় তাতে।
হয়।
সেইটো টো এবাৰ মই ট্ৰাই কৰিম।
হয় আৰু এটা আছে এইটো ট্ৰাই কৰি চাব পাৰে আপুনি, এইটো আপোনাৰ এই এইটো বাংলাদেশৰ এটা মানে প্ৰধান খাদ্য বুলিয়ে ক'ব পাৰি। আপোনাৰ এই - ইলিচ মাছ যে কয়, যমুনা যমুনা যমুনা নদীৰ হয়, যমুনা সেইটোৰ যিটো- ইলিছ মাছ, সেইটো তাতে আপোনাৰ মানে খুব প্ৰাধান্য দিয়ে আৰু কি। সেইটো খাব পাৰে।
শুনি পাইছো সেইটো বাৰু। মই খাইছিলো এবাৰ হেৰি এৰ যোৱা বছৰ খাইছিলো।
হয়।
কাইট বহুত থাকে তাত। অ তেষ্টিৰ লগতে কাইট বহুত থাকে সেইটোৱে দিগদাৰ বাকি, মই যদি কেতিয়াবা যাও, মোৰ হেৰি গাল্ফ কান্ট্ৰীত যাব মন আছে। এনেকুৱা চাউদি আৰবিয়া, পাৰ্চিয়া, কিৰ্গিস্তান, কাজাখস্তান, সেইফালে খানাবিলাক দেখিবলৈ বহুত টেষ্টি লাগে। খাই পোৱা নাই যদিও, দেখিলে এনেকুৱা লাগে একদম খালে চাগে বহুত টেষ্টি লাগিব আৰু উম সেইবিলাক খাব বহুত - মন আছে। বাকী আৰু
বতৰটো কেনেকুৱা তাতে, আপুনি যোনখিনি জেগাত আছে?
টুৱেন্টি ছিক্স, টুৱেন্টি ছেভেন এনেক
আচ্ছা, আমাৰ ইয়াতেতো বহুত, আজি মোটামুটি প্ৰায় এসপ্তাহ মানেই হ'ল। মানে থাৰ্টি ফাইভ প্লাছ হৈ আছে হয়।
বা বহুত। বেছি, ইফালে মানে এনেকুৱা, না ঠাণ্ডা না গৰম এনেকুৱা বতৰ।
আচ্ছা আচ্ছা, যিকেই নহওক আমাৰ মানে বতৰটো যদি অলপ ই হয়। বতৰ হিচাপে অলপ খানা খাদ্যটোও মানে অলপ চাই চিন্তি খাব লাগে, পানী খাব বেছিকৈ। পানীৰ লগত যদি গ্লুক'জ দি খাব পাৰে ভাল। নাই গৰমতো এক্চুৱেলি পানীটোৱে মেইন, পানীটো খাব পাৰে আপুনি নেমু পানী দি খাব পাৰে। নহ'লে গ্লুক'জ দি খাব পাৰে, পানীটো খালে ধৰক গৰমৰ যিটো তৃষ্ মানে এই তৃষ্ণা সেইটো অলপ নাইকিয়া হয়। প্লাছ পানীটোৱেই মেইন ধৰক গৰমত, আৰু গৰমত ধৰক মাছ-মাংস এইবিলাক নোখোৱাই ভাল। মোৰ মতে, এতিয়া আপোনাৰ কিবা উপদেশ যদি আছে ক'ব পাৰে।
অ' আমাৰ হেৰি মই ভাল খানা এটা কৈ দি দহি খাব পাৰনে নাই, সেইটো আকৌ চবে খাব নোৱাৰে। পাৰে আপুনি, দহিটো খাব বহুতেই ভাল বস্তু, লিভাৰ এইটো প্ৰবায়টিক চয়েত যেলি মানে, লিভাৰত যোন বিলাক আমাৰ ভাল বেক্টেৰিয়া থাকে খানা পচাবলৈ সহজ কৰে যে হেল্প কৰে, সেইবিলাক এ দহি খালে মানে সেই বেক্টেৰিয়া বিলাক, নতুনকে আৰু বেছিকে জন্ম হয়। তেতিয়া আপোনাৰ লিভাৰ টো মানে, স্পেচিফিকেলি মানে বহুত ষ্ট্ৰং হৈ যায়। তেতিয়া আপোনাৰ খানা বিলাক যল্দি কে হজম হৈ যাব। সেইকাৰণে আপুনি দহি খাব পাৰে, দহি মোৰ পাৰ্চনেল ফেভৰেট হয়।
হয় হয়, নাই এইটো মই ময়ো ভাল পাওঁ। কিন্তু আজি কালি বজাৰৰ বস্তু বিলাক তাৰমানে চব ই বস্তু যে
অ' এনে আমি টেবলেট কিনি খাব লাগে, পেট বেয়া হ'লে যে আমি টেবলেট কিনি খাব লাগে, প্ৰ'বায়টিক টেবলেট বুলি একচুৱেলি মই পেৰামেডিক হয়, সেইকাৰণে অলপ মেডিচিনৰ বিষয়ে জানো। ত' সেইটো এনেই আমি টেবলেট কিনি খাব লাগে, প্ৰবায়টিক্ছ আমাৰ বডিত দিবল, কিন্তু আপুনি যদি গাখীৰ খাই দিয়ে একদম হেৰি হৈ যাব মানে প্ৰবায়টিক যিমান লাগে নেচাৰেল পাই যাব, আপোনাৰ বডিত মানে প্ৰেছাৰ নহয়। কি হেৰি, আৰু ঠাণ্ডা দিনত কি খাই ভাল পায়।
ঠাণ্ডা দিনত।
উম'
ঠাণ্ডা দিনত ধৰক মানে আমাৰতো মানে সচৰাচৰ এই পিঠা, পিঠা-চিঠা বিলাকে মানে বেছি খাওঁ আমি।
উম' আমাৰ তেনেকুৱাই পিঠা লগতে চাহ, পকৰি এইবিলাক
ঠাণ্ডা দিনত ধৰক, মেক্সিমাম আমি ধৰক যিহেতু গাঁৱত থাকো এটা পৰিৱেশ আছে ঠাণ্ডাৰ দিনত মানে আপোনাৰ পিঠা-চিঠা বিলাক বেছি খোৱা হয়। এই দুধৰ পিঠা বা
একচুৱেলি ঠাণ্ডা দিন গিতাই ভাল জানে, গৰম দিনত মানে চব ফালে প্ৰব্লেম। কতো ওলাই যাব নোৱাৰি, কিবা কৰিব নোৱাৰি, কাম বনো মানে ঠিকছে নহয়। দিগদাৰি।
চাই চিতি নাখালে এইটো বেমাৰ হৈ যায় পটককে।
অ আকৌ একচলি খানা উল্টা-পাল্টা হৈ গ'লে, বডিটোত মানে ৰিয়েক্ট হৈ যায়। দিগদাৰ।
হয়'
ছ বাৰু।
ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল নিশ্চয়। কেতিয়াবা আকৌ কথা পাতিম, নিশ্চয়।